অ', শুনিছা?
শুনিছোঁ, শুনিছোঁ।
কি কৰি আছা?
এ এনে আছোঁ ৰবা, তুমি কি কৰি আছা?
এ ময়ো এনেই আছোঁ ৰ'বা, বাকী খানা-পিনা খালা?
খানা-পিনা হোৱা নাই ৰবা, এ এতিয়া খাম আৰু অলপ পিছত।
উম, বাকী আজি ৰাতিপুৱা কি ব্ৰেকফাষ্ট কৰিলা?
ৰাতিপুৱা তোমাৰ খালোঁ তেনেকে এ মাংসই খালোঁ ৰ'বা ব্ৰইলাৰৰ।
অ', অ', অকল মাংস খালা নে, ভাতৰ লগত?
নহয়, ভাত ভাত ভাতৰ লগত।
অ অ' মাংস আছিল এইটো কাৰণে, পুৰা মাৰি দিছা মাংস ভাতে।
অহ অঁ' মানে ৰাতি মই আনিছিলো-
ঠিকেই আছে, ঠিকে আছে। মই মানে ৰুটিয়ে খালোঁ ৰবা ৰাতিপুৱা, এতিয়া-
এতিয়া ভাত খালোঁ ৰবা এতিয়া ভাত, তাৰ পিছত মাহৰ দালি চিনি পোৱা ন?
অঁ অঁ'
মাহৰ দালি তাৰপিছত তোমাৰ- এই ঢেকীয়া শাক ভাজি আলু দি, তাৰ পিছত পকৰা।
কুকুৰা।
অ পকৰা পকৰা, পকৰি।
পকৰি দিও খাইছা নেকি ভাত?
অ' হয় হয়, নি নিৰামিষ কোনটো, বস্তুটো খাই ভাল লাগিছে কিন্তু।
হয় নিকি?
অ দ মাহৰ দালিও আছিল, শাক ভাজিও আছিল, তাৰপিছত- পকৰাও আছিল ন, বঢ়িয়া লাগিছে খাইকিনে নিৰামিষ হ'লেও।
হয়, আও মাহৰ দালি ভাল লাগে এনে তোমাৰ খাই।
ভাল-লাগে ভাল-লাগে, মাহৰ দালি দি বহুত ভাত খাব পাৰো মই।
হয় নেকি? অলপ আদা ৰহিটো বেছি দিলে-
উম, মাহৰ দালিটো মানে পিছ্লীয়া টাইপ ন' ভাতটো মানে এ মোখ- খত গ' যোৱাতে-যোৱাতে খতমে হৈ যায়।
অঁ অঁ'
ডাইৰেক্ট সোমাই যায় পিছলিয়া টাইপ ন।
ভাল লাগে মাহৰ দালিতো তোমাৰ।
অ' চৌ তুমি উৎসৱৰ বিষয়ে কি জানা?
উৎস-
উৎসৱ মানে আমাৰ ভাৰতত যিমান উৎসৱবোৰ আছে কিছুমানৰ নাম ক'ব পাৰিবানে?
চব আৰু তোমাৰ কেনে ফেষ্টিভেল আৰু এই তোমাৰ- যেনেকে আমাৰ বিহু পাতে, তোমালোকৰ ঈদ-
হয় হয়।
এইবিলাকে আৰু পূজা দূৰ্গ- দুূৰ্গা পূজা লগা ৰাত্রি পূজা তাৰে পিছত, চতচ্-
য়া বিহুৰ সময়ত লাৰু পিঠ- তা খাই ফাংচন কৰে, তাৰ পিছত তোমালোকৰ আৰু এট- টা আৰু এটা বিহুত গৰু বিহু বুলি কয় চাগে, তাতে মানে গৰুক গা-ধুৱাই। তাৰপিছত, আ আৰু এটা বিহুত চাগে তোমালোকৰ- এ, শ-শৰাই দিয়ে চাগে অকল।
হয় হয়, আৰু তোমাৰ মানে কি হেৰি ও আচ- তে পূজা মানে কি চট্ পূজাটো এনেই তোমাৰ, চট্ পূজাতটো বাগানত কৰে নেকি?
হয় হয়, কোৱা।
ছট পূজাটো বাগানত কৰে কিজানি? মই নাজানো ভালকে। এই ফেষ্টিভেল তোমাৰ বহুত ঢেৰ ফেষ্টিভেল আছে, বহুত আছে।
ছট পূজাতটো মা'ন বেহাৰী মানুহৰ হয়, তাত তাতে মানে ঠেকুৱা বুলি- ঠেক ঠেক খেকুৱা বুলি এটা প্ৰসাদ থাকে ন, বহুত সোৱাদ লাগে খাই কিন্তু।
হয় নিকি?
খাই পাইছানে তুমি এনে? ঠে-ঠেকুৱা নাম হয়
ঠেকুৱা?
ঠেকুৱা-ঠেকুৱা চত পূজাত, দিয়ে মানে প্ৰসাদ হিচাপে ঠেকুৱা কল
নাই-নাই, খাই পোৱা নাই তেনেকে
তেনেকুৱা মুছলমান মানুহৰ ধৰা আমাৰ ঈদ এটা মানে অকলে মানে এৰ চবৰে মানে নিজৰ-নিজৰ অ্য, অস্তিত্ব মানে উৎসৱ এটা থাকে ন মেইন উৎসৱ প্ৰধান সৱ বুলি ক'লে, চ-অসমী মীয়া মানুহৰ প্ৰধান উৎসৱ বিহু, তাৰ পিছত নেপালী মানুহৰ প্ৰধান উৎ চব ভাইদ'চ তেনেকুৱা মুছলমান মানুহৰ প্রস্রৱ ঈদ, পূজা বা নৱবৰ্ষ
চ' মানে এইটো ঈদৰ টাইমত, ঈ-ঈদ
দুৰ্গা পূজা মেইন-মেইন আৰু
হয়-হয় ব-বঙালীৰ মেইন, দুূৰ্গা পূজাটো মানে, মেইন ইম্পৰটে এ-এ-এ
এই তোমাৰ এতিয়া মানে কি তোমাৰ বাহিৰৰ ফালৰ ফেষ্টি তুমি জানা নেকি বাহিৰৰ বাহিৰৰ কথা কৈছো অসমৰ বাহিৰৰ কিবা ফেষ্টিভেল জানা নিকি? কিবা
জানো-জানো-জানো এই তামিলনাড, তামিননাডুত অ' অ'নাম ফেষ্টিভেলৰ নাম শুনিছানে? পংগাল ফেষ্টিভেল
কংগাল পংগাল কংগাল তামিলনাডুত মানে এনেকুৱা এটা ফেষ্টিভেল আছে এ চ আমাৰ তোমালোকৰ মানে আমাৰ অসমীয়া মানুহৰ বিহুৰ দৰেই হয় মানে মানে ত কি কৰে যে এতিয়া নতুন বছৰ মানে এই বংগাল ফেষ্টিভেল জানা মানে নতুন বছৰ ধান কাটে
হয়
ধান কাটে ন পথাৰত যেতিয়া ধান কাটে চ' এটো মানে এ পুৰা মানে ইন্দ্ৰ দে ইন্দ্ৰ দেৱতাক ইন্দ্ৰ দেৱতাক মানে নমস ক মানে এক ধন্য বাদ জনাই মানে না ছে ভ হয় দে খলে চ ইয়াত মানে বিহুত নতুন বছৰ আৰম্ভ হয় বুজিছ এনে
হয় হয় বুজিছো
অসম -অসমীয়া মা আৰু বি
হেল্ল'।
বিহুৰ
হেল্ল'।
তো বিহু ন' অসমীয়াৰ এক এইটোত নতুন মানে, হেল্ল' শুনিছা?
হেল্ল'। হেল্ল'। শুনিছানে? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। অ' শুনিছানে? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'।